অ'ভাল -ভাল তোমাৰ কি খবৰ?
কি কৰিছা?
এ 'এতিয়া আছিলো এনেই । অকমান ৰেষ্ট লৈ আছিলো। তুমি কি কৰিছা
মই এনেই আছো ঘৰতে
ঘৰতে আছা ভাত খালা
নাই বা দেৰি আছে তোমাৰ
আৰু দেৰি আছে বনাব যোৱাই নাই
আহ
খোৱা ভাত
যাই
অ হয় নেকি আচ্ছা আচ্ছা
কলেজ গৈ আছা
কলেজ মোৰ একজাম শেষ হৈছে হে
অ বন্ধ এতিয়া
এতিয়া বন্ধ
উ
এতিয়া ঘৰতে আছো দু তুমি গৈ তুমি গৈ আছা
মোৰো একজাম শেষ
শেষ নেকি
উম ফডছেম ছেম এছোন
অ চেইমেই চেমেই ইএছ ফডছেম একজাম কেনেকুৱা গ'ল তোমাৰ
একজাম ভালেই গৈছে ৰবা তোমাৰ
মোৰো এই ভালে গৈছে আৰু বেগ নালাগিলে হ'ল
তাকে মই এটা দিব নাপালো
অ তুমি কোনটো ফড ছেম থাড ছেমত নাই পোৱা ন
নহয় নহয় এইবাৰো ফড ছেমৰ এটা লাষ্ট একজামটো দিব নোৱাৰিলোঁ বেমাৰ হৈ আছিল
হয় নেকি সেইটো এতিয়া তুমি ক ফিপ্ত চেমত দিব লাগিব
অ অ
আচ্ছা দি দিবা দেই এইটো মানে বেগ বেগ লগাই দিলেও বহুত প্ৰব্লেম দেই কলেজ শেষ হৈ গ'লেও গৈ থাকিব লাগে একজাম দিবৰ কাৰণে ।
তাকেইেতো ।
তোমাৰ এইটো কি কি চাবজেক্টৰ লাগে মাইনৰ নে মেজাৰ?
এই এই চি ।
এ ই চি নেকি? টো, সেই কলেজৰ পৰা পাতা টো
অঁ।
অ তেন্তে, সেইটো সেইটো কি সেইটো বেক লাগিব জানো?
নাজানো নহয় ।
কিন্তু কলেজৰ পৰাহে পাতিছে ।
লাগিব চাগে।
হয় নেকি ।
উম।
এই ই চি যদি ইমান মাথা মাৰিব লগা নাই বাৰু, হলেও সুধি চাবাচোন প্ৰফেচাৰক টিচাৰক। কি হয়, যদি এপ্লিকেশ্যন দিলে হয় তেতিয়াও হৈ যাব ন।
তাকে।
মই আকৌ তুমি এক্সাম দিব গৈছা বুলিয়ে ভাবিছিলো ।
নাই নাপালো সে কি কি কলে? বাকী এতিয়া প্লেন কি কৰিব যোৱা?
বাকী এতিয়া প্লেন, সেনেকুৱা একো নাই বাৰু । মই জুলাইত তোমাৰ কলেজ যোৱাৰ কথা ভাৱি আছো । অ কিন্তু মোৰ ইণ্টাৰ্ণশিপটো থাকে যে, সেইকাৰণে প্ৰব্লেম হৈছে । এই জুনতে হা?
চানডে যাবা?
চানডে গলে তোমাৰ প্ৰাইচটো বহুত হৈ যায় আৰু তাকো জুলাইত তোমাৰ কি হয় জানা, চা চামাৰ ভেঁকেচন হৈ যায় । যায় ন, ত সেই চামাৰ ভেকেচণৰ কাৰণে চামাৰ ভেকেচনৰ কাৰণে এনেও মানে প্ৰাই টো বহাই দিয়ে। তোমাৰ নৰ্মেলী যোনটো এতিয়া নৰ্মেল ডেজত যোনটো লৈ তাতকৈ দুগুণ মানে এগুন বঢ়াই দিয়ে আৰু এতিয়া, ধৰি লোৱা আমি এই জুনত ক'লে ছেভেন হানড্ৰেড সিমান মান ল'ব ।
অ ।
কিন্তু, তোমাৰ এতিয়া যদি আমি অ এইটো হেৰিত জুলাইত যদি যাওঁ, ‌তেতিয়া আঠশ ন শ টকা হৈ যাব ।
অ, আমাৰ ডিপাৰ্মেণ্টৰ পৰা দাৰ্জিলিং মানে থকাকে যোৱা প্লেন কৰিছে ।
হয় নেকি, কেতিয়া?
অ, 'জুলাইৰ ফিফটিন নেকি?
অ' তুমি যাবা নেকি?
নাই, বাজেটটো বহুত হৈ যায়।
কিমান কৈছে ছিক্স থাউজেণ্ড হাড্ৰড অ', থাকিব ন, কেইদিন থাকিব?
থাকিব তিনি-চাৰিদিনমান।
সেইকাৰণে ত হৈছে ইমান। ফুৰিবও চাগে ন?
অ ফুৰিব, মোকতো নিদিয়ে জানাই ঘৰৰ পৰা।
মই ঘৰৰ পৰা নিদিয়ে আৰু। আমাৰো এবাৰ মানে আমি ট্ৰিপ প্লেন কৰি আছো। মোৰ লগৰ এটা গৈ আহি আছিলে যুমন। সেই অ'সিটো গৈছিল ন এইবাৰেই গৈছিলে এইবছৰতে গৈছিলে। মানালী গৈছিলে। মনালি। তু, দেখিবা চাগে ফটো।
উম, উম।
গৈছিলে ত' এই এতিয়া আকৌ নেক্সট ইয়োৰ তেনেকে প্লেন কৰি আছে। অৰুণাচল নহবা তোমাৰ নৰ্থ ইষ্টৰে ক'ৰবাত যাব। ত' মোকো ল'ম ধৰিছ। বাৰ মইও তাকে কিবা কৰো। যাবতো ইচ্ছা আছে ঘৰত মই এতিয়া পৰাই কৈ আছো নহবা এ লাষ্ট মমেটত কলে পইচাও নিমিলিব, প্লাছ তোমাৰ পাৰ্মিশনৰ ওপৰতো কথা ন।
তাকে।
বহুত দূৰ জেগাত গ'লে তোমাৰ আৰু ক'ত এদিন-দুদিনতে আহিব পাৰিম তোমাৰ। থাকিবই লাগিব চোন এসপ্তাহ মান।
অ', কলেজৰ পৰাই যাবা ন, ডিপাৰ্টমেন্ট?
সেইটো, তোমাৰ হেৰিৰ পৰা যাম। পেকেজ লয় যে।
অ' অ'।
এনেকে তোৰৰ পেকেজ যে লয়। যে এনেকে, সেই তেনেকে যাম। কলেজত পৰা নাযাও। তোমাৰ ইহতিও যাওঁতে সেই তেনেকে পেকেজ লৈয়ে গৈছিলে। কিন্তু, তোমাৰ এই জি চি চিৰ কেইটা গৈছিল আৰু। গুৱাহাটী কমাৰ্চ কলেজ ৰ কেইটা। সনকে লগৰবোৰ মিলি পিনে গৈছিলে
অ মই ভাবিছিলো এদিনৰ কাৰণে হলে গ'লো হয়
উম
কিন্তু বাজেটটো ইমান হৈ যায় আকৌ ঘৰৰ পৰাও ইমানে সাকে নিদিয়ে
অ সেইটো এটা প্ৰব্লেম আৰু তোমাৰ হেৰি হয় কলেজৰ পৰাতো আৰু ক'ৰবাত নিছিলে নহয় গৈছিলা সেইবোৰত
এনে আমাৰ ডিপাৰ্টমেন্ট বোৰৰ গৈছো
ভূটান গৈছিলা নহয়
আহ গৈছিলো
অ কেনেকুৱা লাগিল ভূটানত গৈ
ভাল লাগিছে।
কিবা ফুৰাইছে নে কি কি ফুৰাইছে।
ইমান ফুৰা নহল
হয় নেকি এ মানে গৈ গুচিয়ে আহিছে এ আনে থাকিছিলা
এদিনতে গুচি আহিছো
অ পাই যায় ন ৰাতিপুৱা গৈছিলা।
আহ জল্দি পাই গৈছো
হয় নেকি কেই ঘণ্টাৰ বাদ।
আহ দুঘন্টা তি তিনি ঘন্টামান লাগে আৰু।
আচ্ছা আচ্ছা তোমালোকে ৰাতিপুৱা কেইটা বজাত গৈছিলা কলেজৰ পৰাও গৈছিলা।
উম ছয়টাতে ওলাই গৈছো দশটা মানত পাই গৈছো
ধুনীয়া নে জেগাবোৰ
বহুত ধুনীয়া আমি ভাবিছো ঠাণ্ডা পাম অলপ ঠাণ্ডা নাপালো
আনে নাপালা ন
অ
তুমি আৰু ক ক'লে গৈছা কলেজৰ পৰা মানে কলেজৰ লগত
শ্বিলংগ গলো
অ শ্বিলং গছিলা শ্বিললংবাৰো গ পাইছো
এ ম শুৱালকুছি
শুৱালকুছি, শুৱালকুছি কিয় নিছিলে?
এনেই এইবিলাক চাদৰ মেখেলা এইবিলাক কাৰখান বিলাক দেখা।
অ অ অ। অ আৰ্টচৰ অ তুমি এইবোৰ। সেইকাৰণে আৰু। অ কলে আমাৰ এই কলেজক পৰা তোমাৰ মানালীত কলেজৰ পৰাও গৈছিলে নেকি? দুজনান মান ষ্টুডেন্ট মই দেখা পাইছোঁ।
আহ অ।
তোমাৰ তোমাৰ আৰ্টছ আৰ্টছৰে এজনীক মই দেখা পাইছিলো ৰবা নামটো মই পাহৰিলোঁ।
অ স্মিতি।
হয় চাগে দেই মই নাম
গৈচিলে সিহঁতে আৰ্টছৰ।
অ তাহাঁতি এই জুম হঁতৰ লগতে গৈছিলে।
অহ।
মানালীত।
ডিমপলহত
হয় চাগে দেই নামটো নাজানো আৰ্টছৰে হয়। মই মানে অকল জাষ্ট ম কলেজত দেখা পাইছোঁ। বাকী নামতটো ভালকে নাজানো।তোমালোকতো দেখা পাইছিলো। ছোৱালীজনীক মই।
অ অ এনে ওচৰত হলে ভাল হ'লে হয় ইমান দিনৰ কাৰণে। উ উ মোৰ যাবলে কিন্তু বহুত ইচ্ছা আছিল।
যাবলৈ বহুত ইচ্ছা বিৰাট ইচ্ছা মোৰো তাকো তোমাৰ মানালী, পাঞ্জাৱ, দেল্লী। কাচল। বহুত জেগা ফুৰাইছে তাহাঁতক। আৰু তোমাৰ বাজেটো অ দুই তাৰিখে কৈছে, অ তাৰপিছত তোমাৰ বিহুৰ আগত আহিছে তেৰ তাৰিখে।
অ বাজেটটো কিমান আছিল?
বাজেটটো তোমাৰ আছিলে, এনেই বাজেটটো হৈছিলে ফৰটিন টাউজেন কিমান। কিন্তু তা মানে অকল বাজেট নিলে নহ'ব ন এক্সট্ৰা পইচাও টো নিব লাগিব। ত' সেনেকে মিলাই মিলি তোমাৰ মোৰ লগৰ এটাৰ সিমানে গৈছে ফিফটি মানে গৈছে। এইব ফিফ তিমানে গৈছে কাৰণ এইবোৰ কিবা কিবি কিনা, ঘৰৰ কাৰণে গিফ্ট মানে কাপোৰ চাপোৰ কিবা কিবি কিনা এই তোমাৰ ডেলহিত সৰজনীত গৈছিল ন। ত' তেতিয়া এইবোৰ কাপ কাপোৰ চাপোৰ কিনিছে কিবাকিবি আৰু তোমাৰ এইবোৰ, সেইয়াই আৰু এইবোৰ কিবা কিবি কিনোতে গৈছে আৰু।
তাকে।
হাত খৰচো লাগে তোমাৰ এতিয়া ধৰি লোৱা বাজেটটো যদি লৈ যোৱা ফৰটিন থাউজেণ্ড এটা লৈ গ'লা আকৌ এক্সট্ৰা হাত কছিল লাগিব আৰু এইবোৰ এইবোৰ কৰিছিল কিবা গ্ৰাফ্টিং উম। পানীত যে কৰে সেইটো ৰাফ্টিং কৰিছিল।
আৰু স্কেটিঙো কৰিছিল নে? কি।
স্কেটিং এন হল আৰু এইবোৰ কাপোৰো কিনিব লাগে ন বৰফত
অ অ।
আৰু বৰফত তোমাৰ এক্সট্ৰা মানে তুমি হা।
সেই কাপোৰ বিলাক ঘূৰাই দিব লাগে। গে।
অ সেইবো, ৰ অ ঘূৰাই দিব লাগে তাহাঁতি সেই বৰফত যাব কাৰণে দিয়ে। কিনে মানে পইচা দি কিনে।
আহ।
আৰু তোমাৰ এই নৰ্মেল চেণ্ডেল পিন্ধি গলেও নহয় ন বুটছ বা চেণ্ডেল
অ বুটছুকে দিব লাগে।
বুটছো পিন্ধিব লাগে, বৰফৰ বুট চো বেলেগ থাকে নহয় বহুত শ্লিপি হৈ যাব যে।
আহ।
এই সেইটো কাৰণে
ভালেখিনি বাজেট লাগে।
ভালে খিনিয়ে বাজেট লাগে তাতেও আকৌ তোমাৰ দুখ এশ টকা দিয়া কাপোৰত দুশ টকা বুট তাৰ পাছত দুশ দুশ টকা কিবা এইবোৰ চছমা এযোৰ কিনি চছমা এযোৰ কিনিলেও দুশ টকা দিব লাগে।
খোৱা বোৱাটো তাৰে পৰাাই দিয়ে
খোৱা বোৱাতো তাৰে পৰাই দিয়ে কিন্ত তোমাৰ আহ লান্স তো নিজেই কৰিব লাগিব সেই লান্স তো কৰিলেও আকৌ হে এচট্ৰা পইচা যোৱা।
অ সেইটোৱে
কিন্তু তোমাৰ দামবোৰ বহুত
তাকে
এনেই মোৰো ইচ্ছা আছিল বিৰাট মন যায় এনেকে এইবোৰ মানালী গছলৈ পাহাৰৰ জেগাত
কিন্তু ফ্ৰেণ্ডছৰ লগত যোৱা মজাটোৱে বেলেগ
ফ্ৰেডজৰ লগত যোৱা মজটোৱে বেলেগ সঁচা কথা। কিন্তু এতিয়া যাব নিদিয়ে সেইটো বেলেগ কথা বাৰু
সেইটোয়েতো ঘৰৰ মানুহৰ জানাই
মানে লাইফত এবাৰ যাব মন আছে আৰু মানালী
সচাঁ
পাঞ্জাব যে কি ধুনীয়া জেগা মই ফটো দেখিছো ন ইমান ধুনীয়া
উম
বিৰাট ধুনীয়া জেগা মানে পাঞ্জাৱৰ তোমাৰ এইটো গল্ডেন টেম্পল একদম জিলিকি থাকে দূৰত
যাব পালে ভাল লাগে যাব পালে ভাল লাগিল হয়। অৱ, লাষ্ট টাইমত চাগে যাব পাৰিম
লাষ্ট চেইমতো যাব পাৰিম চাগে, তুমি ক'ৰবাত ভাবিছানে কিবা প্লেন কৰিছানে এবাৰ।
আমাৰ ডিপাৰ্টমেন্টৰ পৰাই কৰেচোন।
ডিপাৰ্টমেণ্টৰ পাই ন।
অ
বেছিভাগে যাব বই আমাৰ ক্লাছৰ দাৰ্জিলিং
হয় নেকি। দাৰ্জিলিঙৰ এতিয়া ঠাণ্ডা পৰিছে নে
পৰিছে নেকি বৰষুণ নেকি এতিয়া ।
জুন জুলাই সিমান মানত ঠাণ্ডা নপৰে বোলে
অ অ
তোমাৰ এই জানুৱাৰী মাহতে ঠাণ্ডা পৰে। আ দাৰ্জিলিং যোৱা কথা কথা চলি আছে আমাৰ ঘৰতো তোমাৰ নেক্স ইয়েৰ যাম বুলি কৈ আছে মানে সেইফালে আৰু টাৱাং চাৱাং।
উম উম মোৰ তামাং যাবলৈ বিৰাট ইচ্ছা। বৰফ পৰে ন
অ তাৱাং অৰুণাচল এইবোৰ জেগা। সেইবোৰ সেই জেগাও ধুনীয়া কিন্তু অ সৰু সুৰা মানালিয়ে আৰু।
অ সেইটোৱে
এতিয়া মানালী পাহাৰতটো বাৰু বহুত চিট হয়। আৰু তোমাৰ বহুত ঠাণ্ডা এক ইষ্ট্ৰিম ঠাণ্ডা। কিন্তু তোমাৰ এই অৰুণাচলৰ অৰুণাচলৰ ইমান